কি কৰি আছ?
এ বিচনাতে বহি আছো তোৰ বহুত গৰম দিছে ফেনখন অন কৰি
অ'।
ম'বাইলটো ফেন ফেনৰ ওচৰত দি পেলাই চাই আছোঁ আৰু।
অ', সেইটো কাৰণে হাৱাটো আহিছে অ' মই ভাবিছো কোবাত গৈ আছ পঠাৰ পিনে পঠা পিনে হাঁৱাটো নিদিয়ে মানে। অ', এতিয়া নাই অহা বাৰু।
অ', এই মই ফেনত লৈ আছো মানে।
এতিয়া আহিছে।
ৰ ৰ মই বাহিৰ ৰ ৰ মই ব্লুটুথ হেডফোনডাল লগালৈ বাহিৰলৈ গৈছোঁ।
অ', মই কাৰেণ্টটো নাহিব বুলি ভাবিছিলো কাৰেণ্টটো যে আহিল ভালেই হ'ল দে।
আহিল আহিলে অ'। মই তাকে বুলটোৱে অ' অ'।
এ সেই তহঁতৰ ঘৰ ওচৰতে আকাশ বুলি যে কয় লোৱাটো যে।
অ', আকা আছ আমি ত কাল
অ', সি আহিম বুলি কৈছিলে, তই আহি আহিবি নেকি? তই আহিম বুলি কৈছিলি হেনো তাৰ লগত।
কলে গলিগে তই মানুহটো মোবাইলটো থৈ? তই ক'ত গলিগে মানুহটো?
তই এতিয়া শুনিছনে নাই?
অ', শুনিছো।
মানে শুন মানে সি কৈছিলে, তাই আহিলে যাম বুলি?
অ'।
এতিয়াতো তাই নাহিলে সি যাব জানো!
কেৰম খেলিবলৈকে আহিব হেনো।
অ', হব দে তেতিয়া হলে মইও যাম।
অ', দুইটা আহিবি ভাল লাগিব, কেৰম খেলি আকৌ গোটেই কেইটাই মিলি। তাৰপা আকাশে কৈছে কেৰম খেলিম কথা পাতিব পাৰিম তোৰ ধৰ কালিগতে কথাও পাতিব পাৰিম ন? অ', বাকী ভাত পানী খালিনে নাই? তই আতহি আহচোন ক'ত আছ, ফেনৰ হাৱাটো আহি আছে। ভাত কিহে বনাইছে কিহে?
ভাত টোৰ দালি ভাত আৰু ভাজি।
অ'। মই এইয়া ভাত পানী খাই আজৰি হয় ভাইটিৰ লগ তাতে বহি আছো‍ঁহি আহি।
অ', ভালে হৈছে দে।
তাত নো কি কৰি থাকিবিনো?
উম, হয় বাৰু। মই তোৰ নেটৱৰ্ক অ', তই তোৰ নেটৱৰ্ক আছে নে মই নেটৱৰ্ক থকা জেগালৈ আহিছোঁ।
অ', মোৰ নেটৱৰ্ক আছে বাৰু।
এতিয়া মোৰ মাতটো ধুনীয়াকৈ শুনিছ নহয়?
অ', শুনি আছো অ'।
অ',
ধৰ মইতো কেৰম চেৰম খেলি মেলি আজৰি হৈ আবেলি সময়ত গছৰ তলতে চকীখন লৈ বহি, খোলৰ বাজনা খিনিকে খোলটো লৈ টুকিয়াই, টুকিয়াই মুখ শিকিব লাগিব, আজি আকৌ অকলে অকলে গাবলৈ দিব নহয়।
অ', তাকেই টো।
মোৰ অকলে গাবলৈ দিলে, থাকিলে যেতিয়া মানে মুখস্থ থাকিলে গাবলৈ লাজ লাগে, তেতিয়া তেনেকে
অ', হয় বাৰু সেইটো হয়।
উম, আৰু বাজানাখন একেখন বাজানকে যে তিনিবাৰ চাৰিবাৰ যে গাই যে, সেইকন সময়ত মোৰ অকমান খেলি মেলি লাগিব।
অ', অ', একেখন বাজনাকে গালে, তোৰ খেলি মেলিটো লাগে বাৰু।
উম, তাকে গৰম যে এতিয়া খোলটো অলপ টোকিয়াই থাকিবলৈ বেয়া আছে, ঘৰৰ মানুহ বিলাকে অশান্তি পাব নহয় গৰম গৰম খনত।
অশান্তি পাই গৰমত বজাৰ থকাটো ভাল নহয়।
তাকে কি কৰিবি আৰু উপায় নাই গৰমতটো এনেকুৱা এতিয়া মোটামুটি তোৰ থাৰ্টি টি টু মান হৈছে চাগে দেই গৰম আমাৰ ইয়াত।
দুপৰীয়ালৈ আৰু বেছি হব।
আৰু বেছি হ'ব। আৰু তোৰ ফেনৰ হাৱাইটো কামেই নিদিয়ে গৰম টিঙৰ গৰম হাৱাটোহে টানে।
অ', সেইটোয়েটো।
তাকে আজি ভাবিছো কুঁহিয়াৰৰ ৰসকে খাব লাগিব নি বেপাৰীতো আজি আহে নাহে জানো এইপিনে থেলা যে লৈ আহে।
অ', এই ঘৰে ঘৰে নাহে এইটো, চেণ্টাৰলে ওলাই গলেহে পাবি।
কিন্তু ইবাৰ গৰমৰ আগতো আমাৰ কলেজ মানে মধুপুৰ চেণ্টাৰতে বহিছিলে ন।
অ', মোৰ মধুপুৰ চেণ্টাৰতে হৈছিল।
এইবাৰ সেই খন আৰু, তোৰ গিলাচটো সৰু দিয়ে আকৌ আমাৰ ইয়াত আৰু পইচাটো বিশ টকা লয়।
অ' তাকেটো বিশ টকা লয়।
চাবিখোন অলপ মানে হেৰি হৈ পিনে ইটো সিপাৰৰ পিনে তোৰ বিশ টকাত বহুত ডাঙৰ গিলাছত দিয়ে।
অ' আমাৰ ইয়াত সৰু হয়।
সৰুৱে আমাৰ কফি গিলাচটোত দিয়ে আকৌ অকণমানি।
অ
মানে পিয়াহে নুগুছে তোৰ সেইগিলাছ খালে।
উম হয় বাৰু। আৰু তোৰ ভাল নালাগে, খাওঁ-খাওঁ লাগি থাকে। আমি-
আইডিয়া এটি যে দিছিলি ইনষ্টাগ্ৰামত, হেল্ল'? হেল্ল-'?
বাকী ক খবৰ খাতি, ভালেই নহয়?
্য
শুনিছো বাকী খবৰ খাতি ক, ভালেই নহয়?
উম, ভালেই তই কথাটো শুন, মই মেছেজ দিওঁতে বোলো ৰিপ্লাই দিয়া নাই। হেল্ল' তই যে খোলৰ বাজানাৰ কাৰণে যে মোক যে আইডিয়া এটা যে দিছিলি
অ, ক শুনি আছো।
তাত মেছেজ কৰিছো বোলো সেইটো ৰিপলাই দিয়া নাই।
অ'
সি তই কৈ দিবিচোন, হেৰি বাজানা খিনি। খিনি মোক দি দিব লাগে ফটো মাৰি।
মই ক'লো মোক এতিয়া ৰাতিপুৱা মেছেজ কৰিছিলে।
অ' তাৰপৰা কি কৈছে?
খবৰ খাতি সুধিলো ভাল নে বুলি? ভাল বুলি কলে, মই ক'লো বাজ বাজনা কেইখন দিবলৈ ক'লো
উম
তাই কৈছে ব- তাইহে আহিছে, সি কৈছে বজাই দেখাই দিম বুলি।
অ- অ,
শুনিছনে নাই? সি কৈছে বজাই খাই দিব হেনো।
উম, উম
বেছিদিন নচলে বাৰু, চলিব মানে খুব বেছি তোৰ
হয়
মানে তোৰ খুব বেছি চলাটো চলিব এবছৰমানেই চলি যাব। যদি তই ভালকে বজাঅ'।
অ'। বাকী ঘৰত ভাল, নহয়।
তাকে, বজাব জানিব লাগিব। উম, পাৰিবি নাই, বজাব। আমি, মই কালি বজাই পেলাই বম হাঁহি উঠিছে, এই, চবে হাঁহিছে।
বাকী তোৰ ঘৰত ভাল নহয়, বোলো?
কালি বাদ কালি, কালি যে ভালেই অ, ঐ কালি যেন বজাইছিলি শুনিছ, নাই।
শুনিছো, শুনিছো, অ', অ', অ'।
কালি, বজাৰ নহয়, নোৱাৰিলো ইয়াতে, চাৰিটা মান চাপৰ বেয়া হ'ল, তাৰ পৰা মোতকৈ সৰুটোৱে ভালকে বজাই এনে, বেয়া ইজ্জত দিছে, বে।
অ'।
শুনিছ, বৌম ইজ্জত দিছে বুলি কৈছো। বেয়াও লাগিলে বাৰু, মোৰ মনতটো বেয়াও লাগে। পথাৰলে গ'ল অ'। তহতে, নাইযোৱা নেকি?
কি, আমাৰ, আমাৰ মাটি দুদৰা মানহে তাকো বাৰীতে, বাৰী মাটিহে ৰুই হ'ল।
অ'।
খেতি, বাতি হ'ব চাগে দেই। খেতি কি হয় ঠিক নাই, খেতি কি হয় ঠিক নাই, বহুষুণ নাই, তাকে হে। আৰু তো, এই সমাবাস চাউল যে পঁয়ত্ৰশ কেজিয়ে দিয়ে যায়, আগতে সেইটো এতিয়া বন্ধ কৰি ব, নহয়। গম পাইছ নাই, অ, সঁচাকে মোক কোৱা শুনিছো, মানে আগষ্টৰ পৰা বন্ধ কৰিব। কি বাতৰিতটো দি আগষ্ট বা বন্ধ কৰিব বুলি, এনেই দিব ন, নিজত কিন্তু ডক্ নিউজত নাই পোৱা ন, যে, মই হত পাইছো মানে, ফেচবুকত পাইছিলো। অ, বন্ধ কৰি দিলে বহুত সমস্যা হ'ব আগৌ তাতে আমাৰ আগতে অলপ কম টকা বিলাক বেছি সমস্যা হ'ব। তহঁতৰো চিন্তা নাই, তহৰ খেতি, বাতি আছে ধ, কমাটি।
তাকে, যা। যা, যাহ খেতি, বাতি আছে, তাৰ টেনশ্যন নাই, যা, যা খেতি, বাতি নাই সিহঁতিতো কিনি খাই ন।
অ, সেইটয়ে আমাৰ মানে কণটলৰ চাউলে হৈ, যায় ধৰ। উ, মাহতে প্ৰায় পয়ত্ৰিশ কেজি, আমি পাওঁ দহ কেজি, এতিয়া যদি পঁয়ত্ৰিশ কেজি নাপাওঁ, ধৰ বিশ কেজি। সেই, সপা, চাউল
উম।
দিব লাগিব আকৌ পইচা দি, দিয়ে আৰু চাউলৰ আজিকালি দামো বহুত, বেছি নহয়।
তাকে, তাকে অঐ আজি কেৰামত ৰেটটো মইে খাম চা, থাক।
কালি কিন্তু কেৰম খেলো মজা লাগিলে, আকৌ গোটেইবাৰ ডেটটো ৰয় খ, ষ্টুডি'
চব ৰেট মইে খালো। অ, লাষ্টত এনটিও মই দিমগে ভালকে, প্ৰথমতে
এ, তই চাহ, তই প্ৰেক্টিচ কৰি থাকিলে, পাৰিবি। প্ৰেক্টি সেইকাৰণে, ইয়াত পছত নাই।
অ, পেকেজ নাইক মোৰ
অ'।
আহ।
তইতো আগতে খেলি আমাৰ ঘৰতে সেই আগৰ সৰু গেমখন মোৰ ভাগৰ অ'। এই সৰু যে কামখন যে আছিলে তেতিয়া পৰা খেল সৰু যে গৰমখন খেলিছিলো তেতিয়া আমাৰ কম কাজিয়া লাগিছিল। আছিলে নে মামাৰ লগত মই যে গুটি চুটি যে দিওঁ যে। তাৰ পৰা আকৌ গুটি কিনি আনিছিলো অনলাইনৰ অৰ্ডাৰ দি বহুত খেলদিনৰ
অহ।
আহ গুটি বিচাৰো
উম।
তাকে আমাৰ আমাৰ কলেজতো খেলে নহয়। তাকে ছেডন্ড ইয়েৰবিলাকে খেলিবলৈ নিদিয়ে আমি এতিয়া ছেকেণ্ড পিছত ময়ো খেলিম।
অ', চেকেণ্ডিলে পাইাৰ পিছত তহঁতৰ আৰু চিনিয়ৰ হবি তাততিয়া তহঁতৰ ফাষ্ট এইখিয়ে ধৰ একো কৰিবোৱ তঁহতি। খেল থাকিব পাৰিবি যেতিয়া মন যায় তেতিয়া। খালি তই কেৰমক গুটি লৈ যাব লাগিব কেৰমক গুটি তাত নাপাও মানে। এতিয়ামৰ গুটবিলাকৱে সিটোৱে লৈ হেৰাই হয় মানে এতিয়ামি খেলোলৈ আমি লৈ ল যাওঁ গুটি।
উম, হয় বাৰু।
গৰমতটো ইমান বৃদ্ধি পাইছে আমাৰ জনসংখ্যা বৃদ্ধি ফলতে এইটো হৈছে মানুহ বাঢ়ি ধৰক কাটিছে তোৰ জীৱ জন্তু বিলাকৰ অসুবিধা আছে ন গছ গছনি পতাৰ ফলত তোৰ। গৰমটো বৃদ্ধি লগতে আমাৰ ধৰ অজন স্তৰত সেয়া ফুতা আছে বুলি শুনিছোৱৱেই এতিয়া। অতি বেঙুনীয়া ৰচমিন টো আমাৰ শৰীৰৰ কাৰণে বেয়াই ন মানুহ এতিয়া যি অজন স্তৰত ফুতা উলাইছে ধৰ। স্তৰ হেসেইটোৱে আগতে ধৰি থাকে এতিয়াতো সেইটো ন তাকে কি কৰিবি আৰু এতিয়া মানুহৰ এতিয়া সমস্যা দিনক দিনা বাঢ়ি গৈ আছে। মানে আৰু গোলকী স্তৰ বৃদ্ধি হ'লে বুলি অকল গৰমতে বাঢ়িব সেইটো নহয় নহয়। পশু পক্ষী বিলাকৰ মৃত্যু লগতে তোৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত থকা বৰফবিলাক গলিব গলিব ধৰ আৰু বৰফবিলাক অলপ মানে বানৰ সমস্যা হ'ব ন। উম, আৰু চা উত্তৰে আৰু দক্ষিণ মেয়ত কিমানখিনি বৰফ আছে। আৰু গোলকীয়
পৃথিৱীতো পানীত বোৰ যাব।
অ', বুুৰ যাব কাৰণ চা আছে ভভেটি ওৱান পাৰ্চেণ্ট পানী আছে যদি যদি এতিয়া হেৰি হয় তোৰ গোলকীয়তা বৃদ্ধি বৰফটো গলিবলৈ আহক তেতিয়া ধৰ মাটিত নাথাকিব টেন পাৰ্চেণ্ট মাটিত কিমান মানুহ থাকিব তোৰ।
উম।
তাতে বিশেষকে মানে আমাৰ ম মানে ভাৰবৰ্ষ আমি এতিয়াধ্যত আছো হয় নহয় মাৰ ইমান অসুবিধা নহলেও মানেো উত্তৰময় দক্ষিময় কিনাৰ থকা মানু সেইবিলাকক সুবিধা তাত তেতিয়া বৰফত বৰফত যোনখিনি থাকে বগা ভালুক ধৰক বলগা হৰিণ পেংগুইন সেইবিলাকতো মৃ হ'ব নোৱাৰো আমাৰ ধৰ প্ৰক়তি ভাৰসাম্যতো মানে
পেঙ্গুইন অ' মৃত্যু হ'ব গৈ।
অ', মই মানে আজি বহুত কথা কব লাগিব মান মই তোক কবলৈ চা
হেতু মানুহৰ এ তাকেতো মানুহৰটো এইটো নিজৰ কাৰ্যকলাপৰ ফলতেতটো হৈছে। মানুহে যদি এইবিলাক গম পাইছো মানুহৰ এইবিলাক কাৰ্যকলাপৰ ফলতেতো আছে মানুহে যদি এইবিলাক ধ্বংস নকৰে। গছ গছনি কাটি ধ্বংস নকৰে বিভিন্ন ধৰণৰ এইটোৰ গেছ ইউজ নকৰে।
অঐ খনে কঁঠাল এটা লৈ আহিবি দেই কঁঠাল বোলো কঁঠাল এটা লৈ আহিবি আজি কঁঠাল খাব লাগিব মানে কেচা কঁঠা অ চাগে তহঁত পিনে
হ'ব অ লৈল
অ তহতৰ পিনেতো আম চাম এদাই হল আছে নি
এই আম নাই আম এদাই আম নাই এদাই